অ' মোৰ মাতো শুনা পাইছা নে?
অ' শুনিছো শুনিছো।
হেল্ল অ তাকে কি কৰি আছা এতিয়া? অ' কি কৰি আছা? অ' এনেই আছা ন? অ' অ'আচ্ছা আচ্ছা বাকী খবৰ খাতি ভালনে?
খবৰ ভাল ভাল। তোমাৰ?
অ' অ'মোৰো ভালেই ভালেই। তাকে মানে ফোন চোন নকৰা হ'লা যে আজিকালি।
এ' এই বহুত কামত ব্যস্ত হৈ থাকো যে। সেইকাৰণে সময় পোৱা নাছিলো মোক হলেও কথা পাতিম বুলি ভাবি থাকোঁ বাৰু।
অ' অ' অ' তাকে তাকে বহুতদিনৰ মূৰত ফোন কৰিলা ভালেই কৰিলা বাৰু। এ' মানে কি গম পাইছ নে মও মানুহ, টো মানে বহুত ব্যস্ত হৈ আছো মানে কামত।
অ' অ'।
তাকে সেইকাৰণে মানে ময়ো ফোন কৰিবলে, সময় হোৱা নাছিলে। বাকী মা হঁতৰ ভালনে?
এ' ভাল ভাল ভাল তোমালোকৰ?
অ'অ' আমাৰো মা হঁতৰ ভালেই ভালেই। অ'
কি কৰিছা তুমি?
তাকে মই তোমাৰ এনেই ইয়াতে যিহে গৰম। পৰিছে গম পাইছা নাই এতিয়া। এনে ফেনখন লগাই বহি আছোঁ আৰু এতিয়া বিচনাতে। তাকে তাকে সেইফালে ব বৰষুণ চৰষুণ হৈছে নাই সেইফালে তোমালোকৰ।
নাই বৰষুণ চুষুন নাই। গছ গছনিয়ে নাই গছ গছনি থাকিলেহে বৰষুণ দিব।
তাকে তাকে সেইটো হয় বাৰু দেই। আমাৰ এইফালে তোমাৰ বৰষুণ দিছিলে নহয় আজি ৰাতিপুৱা গম পাইছা নাই,
অ'
তাৰপিছত এতিয়া বৰষুণ বৰষুণ দিছে কিন্তু হলেও তোমাৰ, মানে এতিয়া গৰমৰ উত্তাপটো কমা নাই গম পাইছা নাই? এতিয়া আকৌ তোমাৰ অ এতিয়া তোমাৰ ফেন নহলে থাকিবই নোৱাৰি।
নাই নাই নোৱাৰি নোৱাৰি।
নোৱাৰি তাকে তাকে এতিয়া চাবা দেখ, দেখিছা নাই অ আগতকৈ গৰমতটো দিনক দিনে বাঢ়ি বাঢ়ি আহি আছে।
এই বহুত বেছি বাঢ়ি গৈছে।
তাকে তাকে।
উম
বাকী ভাত পানী ভাত পানী খাইছ বনাইছা নাই?
ভাত পানী নাই বনাব আৰু মাহঁতে।
অ অ অ মাহঁতে বনাব ন তাকে। আজিকালি আকৌ আমাৰ ভাৰ ভাৰতখন আমাৰ দেশখন আকৌ, উন্নত হৈছে আক ন আগতকৈ।
হেই বহুত উন্নত হৈছে।
অ তাকে উন্নত হৈছে। এ আচলতে তোমাৰ বেলেগ দেশৰ লগতো আমি তুলনা কৰিব নোৱাৰো বাৰু দেই। বেলেগ দেশৰ সমান আচলতে উন্নত হোৱা নাই বেলেগ মানে উন্নত, হৈছে মানে এই মানে বেছি উন্নত হোৱা মানে বে বেছি উন্নত হোৱা নাই মানে আচলতে।
নাই অ কিছুমান ক্ষেত্ৰত বহুত পিছ পৰি আছেটো।
অ' কিছুমান ক্ষেত্ৰত আচলতে পিছ পৰি আছে।
উম।
তোমাৰ এতিয়া ধৰি লোৱা কিছুমানে আচলতে এতিয়া তোমাৰ বহুত উন্নত হৈ আছে যেনে জাপান। চীন আচলতে সেই সেই সমূহৰ নিচিনা এতিয়া ইমান বৰ্তমান ইমান উন্নত হোৱা নাই আৰু।
নাই নাই, সিমানটো হোৱাগে নাই আৰু। মানে লাহে-লাহে উন্নত হৈ আছে, লাহে-লাহে লাহে-লাহে উন্নত হৈ আছে।
অ' মানে এতিয়া তোমাৰ এখন উন্নয়নশীল দেশ হৈ আছে মানে। আচলতেই সে সমূহ চীন, জাপান সেইবিলাক আচলতে তোমাৰ এতিয়া উন্নত দেশ মানে। কিন্তু আমা-আমাৰ এইখন মানে এতিয়া বৰ্তমান উন্নয়নশীল দেশ হৈ আছে আও।
তাকেহে!
আমাৰ এতিয়া উন্নত হৈ আছে মানে বৰ্তমান। হ'লও আমাৰ এই অ' এতিয়া তোমাৰ এতিয়া গোটেই পৃথিৱীখনে এতিয়া ডিজিটেল যুগ হৈ পৰিছে পৰিছে। গম পাইছা নাই এতিয়া?
অ' এ এইবোৰ চকুৰ আগতে চব দেখিয়ে আছোঁ নহয় এতিয়া।
দেখিয়ে আছোঁ হয়, হয়। এতিয়া এতিয়া তুমি চোৱা, আমি তোমাৰ সেই আগৰ দিনলে মন কৰাচোন এতিয়া অকমান। তোমাৰ আগতে আমি তোমাৰ কি কৰিছিলো? আমি দোকানলে যাবলে হ'লে আমি ধুনীয়াকে পইচা-চইচা লৈ, হয় নহয়? কেচ পইচা লৈ মেলি আমি দোকা দোকানত কিবা এটা বস্তু খোৱাৰ পিছত আমি কেচ পইচা দিওঁ। হয় নহয়? কিন্তু আজ-আজিকালি কি হৈছে আজিকালি কি হৈছে চোৱাচোন তোমাৰ। আজিকালি ইমান অ' হেৰাই গৈছে তুমি এতিয়া এতিয়া আমাৰ প্ৰযুক্তিবিদ্যাটো চোৱাচোন তুমি। তুমি এতিয়া আমাৰ মোবাইল, অ' এটা মোবাইলতে আচলতে আমি গোটেই বেংকৰ গোটেই সেই কামখিনি কৰি থাকিব পাৰো। এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ আমি পইচা ট্ৰেন্সফাৰ কৰিব পাৰোঁ, মোবাইলৰ যোগে।
অঁ আমি এতিয়া, আমি এতিয়া দোকানলে যাওঁ দোকানত যে বস্তু যে কিনো। বস্তু কিনোতেনে আমাৰ কি হয় গম পাইছা না, কি হয় এতিয়া তুমি দেখিছাই আমি ধুনীয়াক কে এনেকে মোবাইলটোৱে আমি এনেকে পইচা দি দিব পাৰোঁ। মোবাইলটোত এনেকে অ'। তাত কিবা কাগজ এখন থাকে, কাগজখন এনেকে ফটো মাৰি দিলে কি হয় তোমাৰ আমাৰ বেংকৰ পৰা পইচা গুচি যায়। আৰে! এইটোতো চাবলে গ'লে এটা অদ্ভুত কথা। এনেকে মোবাইল, অ'! এটা মানে এখন ফটো এখন স্কেন কৰি দিলে কেনেকে বেংকৰ পৰা পইচা গুচি যাব আক'।
অ' তাকে।
অ' সেইটোতো বহুত অদ্ভুত কথা এইটো, হয়নে নহয় বাও? ভাবিবলগীয়া কথা এইটো এটা। তাকেইতো! এতিয়া সেইটো হিচাপত আমাৰ দেশখন এতিয়া আচলতে বহুত উন্নত হৈছে আক'।
উন্নত হৈছে অ'।
অ' সেইবিলাক কথা টো এতিয়া মানে কি ক'ম আৰু সেইবিলাক আচলতে
বহুত আচলতে ভালো লাগে কেতিয়াবা গম পাইছা নাই। টো মানে ৰহস্যপূৰ্ণ কথা এটা গম পাইছা নাই।
তাকে আৰু।
এনেকে অ' মানে এতিয়া কাগজখন ফটো মাৰি দিলে কেনেকে হেৰিটো পইচাটো গুচি যাব।
সেইটোৱে।
সেইটোৱে মানে কথাটো তেনেকুৱা ধৰণৰ, এতিয়া তোমাৰ সেইবিলাক হিচাপত চাবলৈ গ'লে আমাৰ দেশখন আগবাঢ়িছে। বহুত প্ৰযুক্তি অ' প্ৰযুক্তিবি-প্ৰযুক্তিবিদ্যাসমূহ আগ-আগবাঢ়িছে। আকৌ কি হয় গম পাইছা নাই এতিয়া তোমাৰ ইতা তাৰ আমাৰ সুবিধাও আছে বহুত গম পাইছা নাই।
আছে আছে সুবিধা আছে, বহুত সুবিধা আজিকালি।
এতিয়া তুমি ধৰি লোৱা তোমাৰ আগৰ দিনত তুমি যেনিবা মেডিকেলত আছা হয়নে নহয়, মেডিকেলত থাকোঁতে তোমাৰ যেনিবা একদম ইমাৰ্জেঞ্চি অপাৰেশ্যন এটা কৰিব লাগে, তোমাৰ ইমাৰজেন চি তুমি মানে, মানে তোমাৰ এদিনৰ ভিতৰত তুমি অপাৰেশ্যন কৰিবই লাগিব। তুমি যদি এতিয়া তুমি বহুত দূৰত আছা হয়নে নহয়, তেতিয়া তুমি এ, এদিনৰ ভিতৰত তুমি ইমানখিনি পইচা ক'ৰ পৰা আনিবা অ'।
তাকে এদিনৰ, অ'। সেইটোৱেইটো যাতায়তৰ এতিয়া যাতায়তৰ মানে সেইটো খৰচ কমি যায় আকৌ সময় বাচে।
সময় বাচে, এতিয়া তুমি চোৱা, অ'। এতিয়া তুমি সেই দেশৰ এটা প্ৰান্তৰ পৰা এটা প্ৰান্তলৈ তোমাৰ এক ছেকেণ্ডৰ ভিতৰত তোমাৰ যিমানে পইচা নহওক সিমান পইচা তোমাৰ দহ হাজাৰ বিশ হেজাৰ একে লগতে তোমাৰ এক ছেকেণ্ডৰ ভিতৰত পাই যাবগে অ', সেইটো আচলতে বহুত সু সুবিধা হৈছে। এতিয়া তোমাৰ এতিয়া বৰ্ত অ' বৰ্তমান সময়ত এতিয়া একো টেনচন নাই গম পাইছা নাই, তোমা, তোমাৰ অ' অপাৰেচন অপাৰেচন কৰিবলৈ তোমাৰ মেডিকেললৈ যেনিবা গৈছে অপাৰেশ্যন কৰিব লাগে ইমাৰজেঞ্চি, এটা এটা ফোন কৰা লগে লগে তোমাৰ পইচা আহি পাই যাব।
পইচা আহি যাব আজিকালি।
সেইটো, সেইবুলি, সেইবোৰ নাছিলে, এতিয়া সেইটো আচলতে বহুত অ' সেইবিলাক। অ' প্ৰযুক্তিবিলাক আচলতে বহুত উন্নত হৈছে এতিয়া, বৰ্তমান হয় নহয়? গতিকে সেইবিলাকে আমাৰ তোমাৰ, অ' আমাৰ দেশখনক উন্নত কৰাতো বহুত সহায় কৰিছে আৰু মানুহকো সহায় কৰিছে বহুত। আৰু তোমাৰ, এতিয়া তোমাৰ মোবাইলৰ দ্বাৰাই তোমাৰ সকলো কাম কৰিব পাৰি গম পাইছা নাই? তুমি এ অ' এতিয়া তুমি মোবাইলতে তুমি চিনেমা চাব পাৰা, কিবা কিবি ফটো মাৰিব পাৰা। ভিডিঅ' চাব পাৰা, তোমাৰ ধেই গে, ইমানেই ডিজিটেল হৈ গৈছে আকৌ তুমি অ' তুমি মানে তোমাৰ সেই দেশৰ আন এটা মূৰত থকা মানুহ এজনলৈ তুমি মানে ফোনত কথা পাতি থাকিব পাৰিবা, দেখা দেখি কে তুমি অ' দেখা দেখিকে তুমি কথা পাতিব পাৰিবা, ইমানে প্ৰযুক্তিবিদ্যা আগবাঢ়ি গৈছে। অ', গতিকে হেইটো হিচাপত চাবলে গ'লে আমাৰ অহ আমাৰ দেশখন আচলতে উন্নত হৈছে গম পাইছা নাই?
হৈছে হৈছে অঁ।
অ আৰু তোমাৰ সেইবিলাক, এতিয়া তোমাৰ অনলাইনৰ যিবিলাক পইচা সেইবিলাক, সেইবিলাক হেইয়াত আচলতে বহুত সহায়ো হৈছে।
সহায় হৈছে অ এইটো বহুত ডাঙৰ সহায় আৰু।
অ এইটো ডাঙৰ সহায়। আৰু তোমাৰ, এতিয়া তোমাৰ আগৰ নিচিনাকৈ মানুহে পইচা হাতত লৈ ফুৰিব নালাগে।
নাই আজিকালি মানুহে নোফোৱেই হাতত লৈ। আজিকালি মোবাইল তো উলিয়াব আৰু ধুনীয়াকে, মোবাইলটো উলিয়াব আৰু টিপি দিব আৰু পইচা গুচি গ'ল।
পইচা গুচি গ'ল। এতিয়া, এতিয়া তোমাৰ নাছিলে, নাছিলে, নাছিলে। এতিয়া তোমাৰ অ এতিয়া মানুহৰ তোমাৰ ভয়ো ভয়ো নাই গম পাইছা নাই? এতিয়া তোমাৰ পইচা পইচা পাতি চব মোবাইলত থাকিব। সৰহকে পইচা থাকিলেও কোনেও গম নাপায়, নাথাকিলেও কোনেও গম নাপায়। গতিকে, অ এতিয়া তোমাৰ আগৰ দিনত চাবলৈ গ'লে তুমি এতিয়া অ যদি বেংকতে যেনিবা পইচা জমা থ'বলৈ গৈছা জমা তুমি ঘৰৰ পৰা ওলাই গৈ বেংক পোৱালৈকে তোমাৰ এটা ভয় থাকে মনৰ ভিতৰত। যে কোনোবাই মোৰ পইচা খিনি লৈ যাব নেকি? অ মানে সৰহকে পইচা নিবলৈ মানুহে ভয় কৰে গম পাইছা নাই? কিন্তু এতিয়া আচলতে সেইবিলাক একো কথা নাই। এতিয়া তোমাৰ মোবাইলতে সকলো পইচা থাকিব হয়ে নহয়? গতিকে তুমি আৰু তোমাৰ মোবাইলটো কেনেবাকে চুৰ কৰিলেও তোমাৰ মোবাইলটো পা একো উলিয়াব নোৱাৰে পইচা। হয়, হয়- হয়, এইবিলাক মানে প্ৰাইভেচি থাকে যে। সেইটো কাৰণে এইবিলাক একো কৰিব নোৱাৰে। গতিকে আমাৰ সেই অ সেই আচলতে সেই যিটো আমাৰ অনলাইনত পইচা মানে আদান প্ৰদানৰ যিটো ব্যৱস্থা
সেই ব্যৱস্থাটোৱে আচলতে আমাৰ বহুত, বহুত সহায় কৰিছে গম পাইছা নাই? বহুত উন্নত
কৰিছে, বহুত সহায় কৰিছে এইটো উম।
এতিয়া তোমাৰ হেই চু-চুৰ ডকাইতবিলাক কমি গৈছে তাৰ ফলত।
চুৰ ডকাইত কমিছে অঁ।
অ এতিয়া মানুহৰ মানুহ বিলাকে তোমাৰ শান্তিত থাকিব পাৰে গম পাইছা নাই?
সেইটোৱে। আৰু আমাক লাগে নো কি? আমাক লাগে নো কি? শান্তিত থকাটোহে লাগে।
থকাতো লাগে। আৰু আচলতে আচলতে তাৰ কিছু এতিয়াতো কিছুমান চাইবাৰ ক্ৰাইমো হৈছে বাৰু।
তাকে অ সেইবোৰ হৈছে বাৰু। আচলতে মানুহে মানুহে মানে এটা পইচা যেনেকে দুটা পিঠি থাকে, এটা বস্তু ভাল বেয়া দু টা মানে হে থাকেই, তাকে অ। তাকে সেই বেয়াটো বাদ দি ভাল
হয় আমি অ ভালটো আমি আচলতে বাছি ল'ব লাগে হয় নহয় বাৰু? অ তাৰপৰা কিন্তু কিন্তু আচলতে তুমি চাইবাৰ চাইবাৰ আচলতে যিখিনি ক্ৰাইম কৰে চাইবাৰ ক্ৰাইম কৰে মানে সেই মানুহখিনিও তোমাৰ ঘপককৈ হেৰি কৰিব নোৱা গম পাইছা নাই? আচলতে সিহঁতেও পইচাটো তুমি তোমাৰ পৰা ঘপককে ল'ব নাই, তুমি সিহঁতক নি নিচ অ নিশ্চয় তোমাৰ পৰা সিহঁতে কিবা অ' টি পি পাব লাগিব নহয় অ নহয় তুমি কিবা মানে ফ্ৰড লিংকত তুমি নিশ্চয় ক্লিক কৰিব লাগিব, তেতিয়াহে তোমাৰ, অ', তেতিয়াহে তোমাৰ সেই তেওঁলোকে ডাটা খিনি পাব, গম পাইছা নাই? আচলতে, সিহঁতে সেই চাইবাৰ ক্ৰাইমটো আচলতে ইমান সহজ নহয়।
সহজ নহয়, হয়।
অ', গতিকে, আচলতে, এতিয়া বহুত ক্ষেত্ৰত আমাৰ সেইটো বাৰু এতিয়া চছেফে হৈ আছে, হা।
উম।
অ', সেইটো এই পইচা অনলাইনৰ যোগেদি থোৱেদি। আদান প্ৰদান কৰাটো এটা, অ'। মানে ভাল হে হৈ আছে, অ', এইটো এইবাৰ
বেয়া হোৱা নাই, সেইটো ভালে হৈছে, ভালে হৈছে, উম।
প্লেটফৰ্মে হয়, গতিকে সেইখিনিয়ে কথাখিনি। গম পাইছা নাই, আমি, তুমিও মানে সেই সেইবিলাক, কথাবিলাক অকণমান গুৰুত্ব দিবা আও, তাকে অ', সেইবিলাক বাচি থাকিবা চাইবাৰ ক্ৰাইমৰ পৰা।
অ', হেইটো মানে
হয়, বুজি, অ', বুজি পাব লাগে আৰু, তাকে সেইখিনি এনেই বোলোঁ, বহুত দিন ফোন কৰা নাই, ফোন এটা কৰিলোঁ, অকণমান এনেই সৰু, সুৰাকে কথা দুটামান আলোচনা কৰিলোঁ আৰু।
তাকেহে, নাই এনেকুৱা কথাবোৰ আলোচনা কৰিলে, ভালো লাগে বাৰু।
ভালো লাগে, হয়, হয়, তাকে এতিয়া কথা পাতোতে বহুত দেৰি হৈ গ'লগে। অ', তাকে, এতিয়া আজিলে ৰাখিছোঁ আৰু দিয়া।
বাৰু হ'ব দিয়া।
অ', অ', বাৰু।